হয় শুনি আছা নে, অ' শুনিছো দিয়া অ
কি কৰি আছা?
অ' আছিলো ৰবা এনেই ভাত পানী খাই পেলাই অলপমান জীৰাই আছো ৰবা।
অ', অ। ময় এনেই আছো ৰবা অলপ বাহিৰত গৈছিলো। অলপ ৰেছ লয়চো।
অ', হয়, হয়-হয় । হয়, হয় কোৱাচোন কি বা?
এই মানে তোমাৰ আমাৰ কৰোণাৰ দিনগিটা মনত পৰিল তোমাৰ লকডাউন যি আছিল।
অ', অ, ঠিক বিষয়ে ভাল ভাল বিষয় ভাবিছা কিন্তু ঠিকে ঠিকে।
অ', মানে এই কৰোণাৰ দিনগিটা মানে কেনে আছিল।
হয়, হয়-হয় ঠিকে ঠিকে মানে একেবাৰে কিন্তু সাংঘাতিক পৰিৱেশ আছিল কিনতো। মানে মানুহৰ ইমান কৰনা আহিছিল মানে ইমান মৃত্যুৰ মোখত পৰিছিল। তাৰ বাবে লকডাউনসমূহ মানে এই দিনবোৰ মানে পাহৰিব নোৱাৰি কিন্তু। অ', অ', সেইটোয়ে।
একদম মানে তোমাৰ বহুত ।
আছাই আছাই আ হয় হয় হয় ইমান মানে অসুবিধা অ হয় হয় নিশ্চয় ঘৰতে আছো মই অ ঘৰত থাকি মানে কি আৰু সেই এ মহাবিদ্যালয় বিদ্যালয়সমূহ বন্ধ হৈ গৈছিল নহয় তাৰ বাবে মানে সেয়ে আৰু ঘৰত থাকিবৰ কাৰণে মানে মন নোৱা হৈছিল আৰু কিমান কি কি কৰিম মানে ঘৰটোত দিনটোত বহি থাকিব লাগে সেইটোৱে তোমাৰ কচোন কেনেকুৱা অনুভৱ আছিল তোমাৰ
মোৰ মানে কিন্তু ভালো লাগিছিল বেয়াও কিছুমান আৰু বেয়াও হৈছিল হৈছে বহুত অসুবিধা হৈছে ভাল মানে এটা কৰত লাগিছিল মানে তোমাৰ এই লগ বন্ধু বিলাক চব যি আছিল তোমাৰ বাহিৰত কিবা কাম কৰি চব তাৰ মানে গাঁৱত মানে পৰিৱেশটো ভাল লগা আৰু মানে মানুহ বিলাক চব চব গাঁৱত আহিলে এটা ভাল লাগিছিল কিন্তু টো কথা হ'ল কিন্তু অলপ অসুবিধা মানে আমাৰ ঘৰতে মানুহ বিলাক বহি থাকে লগা হৈছিল
অ হয় হয় ঠিকে ঠিকে মানুহ মানে মানুহ বেছি বহি থাকিলে মানে এই নানা ধৰণৰ মানে বেমাৰ আজাৰো হয় আৰু নিজৰ কাম কাজো হয় কাম কাজো খৰচ হৈছিল আৰু সেইয়ে আৰু মানুহ বিলাক কিছুমান দৰিদ্ৰতাৰ পিনে ঠেলি গৈছিল
হয়
অ ইমান মানে দৰিদ্ৰতাটো বাঢ়ি গৈছিলে নেকি
অ কৰোনাত কিন্তু তোমাৰ একৈশত ন হৈছিল একৈশত হৈছিল নহ
অ কৰোণা হয় হয় দুহেজাৰ বিশ চনৰ পৰা হৈছিল বিশ চনত প্ৰথমটো ভাগ হৈছিল একৈশ চনত মানে দুই নম্বৰৰ ভাগটো হৈছে এই তেনেকে মানে এই দুটা বছৰ মানে সি সেনেকে মানে কভিডৰ নামত মানে গৈছে আৰু
মানে তোমাৰ কৰোণা হলেও মানে তোমাৰ চাব গলে কৰোণাটো কিন্তু গোটেই বিশ্বজুৰি হৈছিল বাৰু কিন্তু কিন্তু বহুত মানে তোমাৰো মানুহো মৰিছিল কিন্তু
উম হয় হয় হয় বহুত মানে লাখ লাখ হাজাৰ হাজাৰ মানুহ কিন্তু এনেকেইে ঢুকাইছিল কিন্তু কভিডৰ নামত কৰোণাৰ নামত
অ
এই যোনটো এটা ভাইৰাছ মানে এনেকুৱা এটা ভাইৰাছ মানে মানুহৰ ওচৰ চাপিলেই মানে এজন মানুহৰ পৰা এজনলৈ মানে বিয়পি পৰে কিন্তু
অ আৰু তোমাৰ মানে কি হ'ল মানে অ ক
অ তাৰ মাজত মানে কি আৰু এই আমি দূৰত্বটো বজাই ৰাখিব লাগিছিল আৰু মানে ওচৰে পাজৰে কেতিয়াও বহি থাকিব নোৱাৰো মানুহ এজনৰ মাজত মাস্ক লব লগা আছিল তেনেকুৱা সময়ত অ অ
আৰু তোমাৰ মানে হেৰি হৈছিল মানে কৰোনাতে মই কিন্তু মানে তোমাৰ এই স্কুল কলেজ বিলাক বন্ধ আছিল ন যেতিয়া ইছ কেই-কেই কেইটাৰ পৰা লাগিছিল? পাঁচটা বজাৰ পৰা লাগিছিল।
অ', আপোনাক ৰাতিপুৱা পাঁচটাৰ পৰা লাগিছিলে। হয়, হয়।
উ'ম। বজাৰ কৰিব গলে মাক্সখন লাগে। মাক্স
উ'ম। নিশ্চয়! মাক্সখন লাগে, মাক্সখন লাগে।
মাক্স নোহোৱাকে গ'লে তোমাক কোবাই ছিল। পুলিচ বিলাকে ধৰি আছিল ন চেকিং।
অ', হয়, হয়। সেইবোৰ দিন মনত পৰে কিন্তু হয়, হয়।
উ'ম তামাম পেট্ৰলিং দি আছিল যি।
উ'ম। মানে পুলিচ থাকে। এইখিনি সময়ত মানে আমাক নিপিন্ধিলে মানে পুৰা একদম খেদি খেদি মানে দৌৰাই দৌৰা কোবাই কিন্তু হয়, হয়, হয়। এনেকুৱা মানে অনুভৱ আছিলে কিন্তু মোৰ।
মন মনত পৰে আৰু সেই তেনেকুৱা দিন বোৰ।
হয়, হয় ঠিকে কৈছা। মনত পৰে কিন্তু এইবোৰ কথা মানে। সেই আৰু আৰু আমাৰ কাৰণে ভালো আছিল। উ'ম, হয়। ভালো আছিল বাবে মাস্কখন পৰিধান কৰাৰ বাবে আমি কিন্তু কিছু কিছু ক্ষেত্ৰৰ পৰা মানে আমি বাচিছিলো কিন্তু এই মহামাৰীৰ
হয়, হয়। তোমাৰ মানে এটা গাঁৱত বেলেগ হেৰি হৈ গৈছিল। গাঁওত, টাউনত চব। মানে গাঁৱত সবেইতো আহিব লাগিছিল, ঘৰত আহিছিল।
হয়, হয়, হয়। সেইটোৱে- সেইটোৱে।
আৰু তোমাৰ প্ৰথম লকডাউনতো বিৰাট তোমাৰ উ প্ৰথম লকডাউনতো পুৰা স্ত্ৰীক আছিল। তোমাৰ মানে বহুত একদম হেৰি কৰিছিল নিয়ম যেতিয়া প্ৰথম লকডাউন হৈছিল।
অ', প্ৰথম আৰু দ্বিতীয় লকডাউনত মানে সেই আৰু দ্বিতীয়টো লকডাউনত আমি মানে সেই হায়াৰ ছেকেণ্ডৰীসমূহ মানে পৰীক্ষা দিয়াৰ কথা আছিল। দুহেজাৰ একৈছ চনত মানে হয়, হয়, হয়।
মই, মই হয়, মই চেকেণ্ড লকডাউনটোত তোমাৰ হেৰি দিছিলো ডিগ্ৰি অনলাইন পৰীক্ষা দিলো দুটা।
অ', হয়, হয়, হয় তই অ', মোৰ দাদাজনো আছে। সেনেকুৱাই দিয়া মানে। অনলাইন পৰীক্ষা সেনেকে দিব লগা হৈছিল। আমাৰ মানে দিব লগা নহলে কিন্তু। সেনেকে মানে পাছ কৰিলো আৰু ত, তুমি ভাবা কিমান মহামাৰি আছিল। হয়, হয়। লকডাউনৰ পাছ বুলিয়ে ক'ব পাৰা আমাক।
উ'ম। আমি মই বাৰু এটা পাইছো লাষ্টত।
হয়, হয়, হয়।
এটা চাবজেক্ট পাইছো মানে তেতিয়া দিনবোৰ মানে লাষ্ট চেমিষ্টাৰ মানে এটা চাব্জেকট পাইছিলো। ইংলিছ না কি?
হয়, হয়। অ'।
মানে কৰোণাৰ টাইমত বহুত কিন্তু হেৰি গৈছে। মানুহৰো অসুবিধা গৈছে। মানে দৰিদ্ৰ তোমাৰ দুখীয়া মানুহ বিলাকৰ। ক'তো কাম কৰিব নোৱাৰে। তোমাৰ তাৰে পিছত যি মানুহ বিলাকক চৰকাৰী চাকৰিয়াল বিলাকক কিবা
আছে।
বা দিলে তোমাৰ।
হয়, হয়, হয়। নিশ্চয়, নিশ্চয়। ইমান মানে দৰিদ্ৰতা মানে ইমান হেৰি হৈ গৈছিল। নে সকলো মানে এই আৰু পইচা -পাতি হোৱা নাছিল। ব্যৱসায়টো মানে অতি মানে। স চিয়ে আছিল মানে ব্যৱসায় কৰা মানুহবিলাক মানে অতি মানে ভয়ংকৰ হৈ আছিল তেওলোকৰ মানে সমস্যাবোৰ।
অ',
মানে অ, কিছুমান চাকৰিয়াল বাৰু নিজৰ ঘৰত অনলাইন সকল মানে এনেকা কৰি - কৰি মানে দৰমহাটো কিবাকিব পাইছিল বাৰু কিন্তু সেয় আৰু এই কিন্তু ইয়াৰ নামত মানে ব্যেৱসায়ৰ নামত মানেভন কৰাছিল যব মানে চব বন্ধ হৈ গৈছিল। তেওলোকে মানে কোনো ফালৰ পৰা ব্যৱসায় টো মানে দিব পৰা নাছিল আৰু ব্যেৱসায় তাতে সময় এনেকুৱা মানে দিন কল আছে কিন্তু।
বিৰাট দিন গেছে কিন্তু সেইকেইটা দিন মানে তোমাৰ পাহৰিব নোৱাৰি। তোমাৰ মানে ক'তো যাব নোৱাৰিছিলা মানে তুমি গাড়ী লৈ গলেও তোমাৰ দিগদাৰ ৰাতিতো যাবই নোৱাৰে পাচটা ন ছয়টা
সচা কথা হয় - হয় সচাই এনেকুৱা এটা দিনকাল পৰিছিল। উম, হয়। অ, সেইটো হয়- হয় -হয় সচা কথা। এনেকুৱা- এনেকুৱা দিনকাল পৰিছিল আৰু ইয়াত, মানে হয় দিয়া।
তোমাৰ এনে কি অনুভৱ? মানে তুমি কি ভাবা যে কৰোণা লকডাউন ভাল বেয়া দুটা কওচোন ভাল আৰু মানে বেয়া অসুবিধা আৰু সুবিধা।
ভালৰ কথাটো কলে মানে এই লকডাউন সময়তো মানে আমি কিছু অংকৰ মানে বাছি দিও। বাচিবলৈ পালো যিহেতু মানে অ, মানুহবোৰ ঘৰত সোমাই পেলাই মানে সেইয় আৰু একো ধৰণৰ পৰা বাচিলে মানে যিহেতু এইবিলাক লকডাউন যদি নহল হৈ কিন্তু মানে মানুহবোৰ ইফালে- ইফালে থাকিলে কিন্তু মানে বহুত মানে মানুহ মানে নব্বৈ শতাংশ মানুহ এনেকে ঢুকালে হয়।
হয়।
তাৰপিছত আৰু বেয়াটোৰ কথা ক'লে মানুহ মানে সেই মহামাৰীটোৰ কাৰণে মানে এই লকডাউনৰ কাৰণে মানে ঘৰত বহিব লগা হৈছিল দৰিদ্ৰতাৰ মানে বেছি বৃদ্ধি পাইছিল। আৰু বিশেষকৈ মানে গাওৰ অঞ্চলৰ মানুহ বিলাক মানে অতি মানে সেই মানে সমস্যাৰ সন্মুখীন হৈছিল।
হয়।
আহ সেইটোৱেই এনেকুৱা -এনেকুৱা পৰিস্থিতি হৈছিল আৰু
মানে তোমাৰ মানে সুবিধা মানে সাৱধানটো যিবিলাক আমি দূৰত ৰাখিব লাগে সেইবিলাক ৰখো ভাল হৈছে আৰু। তোমাৰ অলপ মানে অসুবিধা হৈছে মানে এই আমাৰ দুখীয়া মানুহ বিলাক তোমাৰ যিবিলাকে কাম কৰি খাই তোমাৰ তাৰে পিছত তোমাৰ এই বিজনেচ কৰি খায় ব্যৱসায় কৰি খায়। এলোকৰ বাবে সুবিধা হৈছে বাৰু কিছুমান এনেকুৱা কিবা অলপ অসুবিধা হৈছে তোমাৰ চাকৰিয়াল বিলাকে লাষ্টত দিলে নেকি ঘৰ কিবা এটা চৰকাৰৰ ঘৰত দিলে নেকি কিবা। আনি অলপ মানে তোমাৰ
পাইছিল বাৰু হয় -হয় শুনিছিলো মই। অ, তেনেকে মানে সেইটোৱে তাৰপিছত মানে আজিকালি অনুভৱ কৰি কিন্তু কিবা লাগে কিন্তু তুমি এনে হয় - হয় আচৰিত লাগে। হয় তুমি এনে মোৰ মানে এই ইনজেকচন মোৰ মানে কি বাৰ লৈছিলা। অ, মোৰ মানে তিনিবাৰে লৈ গৈছে দিয়া। তিনিবাৰ অ, তিনিটা লাষ্টৰটো মানে সেই আৰু এনেকে কৰিব লগা হৈ
মই দুটা লৈছো মই।
হয়- হয় মানে কি হৈছিল আমাৰ মানে, এই মহাবিদ্যালয়ত মানে দাখিল কৰিবৰ কাৰণে মানে সেই ক'ভিডৰ ভেকচিনৰ চাৰ্টিফিকেটখন মানে- মানে সেই আৰু জৰুৰী আছিল বহুত।
হয়- হয় আমিটো চাৰ্টিফিকেট প্ৰথমো ওলাই দ্বিতীয়খনো ওলাই তিনি নম্বৰ লোৱা নাই বাৰু
হয়- হয় -হয় সেইকাৰণে মানে তৃতীয়বাৰত ল'ব লগা হৈছিল আৰু আৰু
ঠিক আছে দিয়া আজিলৈ ৰাখিছো। পিছত
অঁ বাৰু ঠিক আছে। ভাল লাগিল কথা পাতি ঠিক আছে বাৰু হ'ব দিয়া অঁ, নিশ্চয় অঁ।